কি কৰিছে।
মই আছিলো অলপ খোজকাাঢ়ি।
অ', খোৱা বোৱা কৰিলে, আবেলি অ-দুপৰীয়া খোৱা বোৱা কৰিলে?।
খোৱা নাই।
অ', মই, মইয়ো এই খোজকাঢ়িয়ে আছিলো অলপ, মানে এইফালে ওলাই গৈছিলো খোজকাঢ়ি-খোজকাঢ়িয়ে এ, দোকানৰ ফালে ওলাই গৈছিলো। বস্তু এটা কিনিবৰ কাৰণে। তাৰ পৰা এই ঘৰলে আহি আছো। ৰ-ৰাস্তাতে, মই মানে অ', অলপ মানে দোকানত যাওঁতে মানে অলপ কথা শুনিব আৰু। মানুহৰ দোকানত মানুহে পাতি থকা শুনিলো। চাইবাৰ অপৰাধৰ বিষয়ে অলপ চাইবাৰ ক্ৰাইম যোনটো হয়, তাৰ বিষয়ে শুনিলো অলপ। মানে কেনেকে ইয়াৰ ইয়াৰ জৰিয়তে মানুহে বোলে বোলে বেলেগ মানুহে বোলে আ, বেলেগৰ পৰা পইচা এনেকে লুতে। চাইবাৰ ক্ৰাইমৰ জৰিয়তে, কেনেকে মানুহ বিলাকে পাতি আছ কোনোবা এজন তাৰ বোলে মানে চিকাৰ হৈছ ছিলে চাইবাৰ ক্ৰাইমৰ, আৰু মোক কথাটো কৈ আছিলে, তাৰপিছত মই বোলো আহিল পেলাই, চাইবাৰ ক্ৰাইম নো কি হয় বোলো এনেকে চাওঁ চোন ইউটিউবত ভিডিঅ' এটা চাওঁ। চালো চাই পেলাই ভালকে বুজি নাপালো সিহঁতে কি কলে চালো বাৰু মনত ৰাখিলো কথাটো অঁ কিন্তু এ তাকে বোলো আপোনাৰ লগত কথাটো অলপ পাাতোচোন বাৰু
হয় হয়
আপোনাৰ চিন্তা আছে ইয়াক লৈ পেলাই আপুনি ক'ব পাৰিব নেকি তাৰ
হয় এতিয়া অলপ আগত যেনেক ক'লে আপুনি বেংক বেলেঞ্চৰ পইচাটো ট্ৰেন্সফাৰ হোৱা যোনে হেক কৰিব হ'লে এইটোৱে নহয় মানে ইয়াততো আপোনাৰ নিজৰ ঠিকনাও পাই যায় নিজৰ পাৰ্চনেল ডিটেইলছ এইবোৰতো সকলো গুচি যায় কাৰণ এইটো আমাৰ নিজৰ পাৰ প্ৰাইভেইচি যদি গুচি যায় আৰু এইটো ক্ষেত্ৰত আৰু কি কব আপুনি
তাকে এইটো বহুত ডাঙৰ ডাঙৰ এটা হেৰি এতিয়া ধৰি লওক মই জনা মতে মোক ক'লে আপোনাৰ হেৰি আমি বোলে মোবাইল কম কম্পিউটাৰবিলাক যোনবিলাকত ইউজ কৰোঁ ন মানে ডিজিটেল চছিয়েল মিডিয়া কিবা কিবি ইউচ কৰো কৰো যে ত তাৰ উঁ জৰিয়তে এ যোনবিলাক মানে এনেকুৱা চাইবাৰ ক্ৰাইম বিলাক তাৰ মাধ্যমেৰে বেছিকে হেৰি কৰা দেখা যায় বোলে ইয়াৰ বোলে এইটো বোলে বহুত ডাঙৰ বোলে নেটৱৰ্ক থাকে ইহঁতৰ বহুত ডাঙৰ পৰিসৰৰ মানুহ মানুহ লগত মানে টিম টিম বনি পেলাই সিহঁতে কাম কৰে বোলে চাইবাৰ ক্ৰাইম লা কৰে ত কি কৰে বোলে সিহঁতি অ মানে মিছা প্ৰবঞ্চনা দিয়ে কোনোবাই লটাৰী জিকিছে বুলি কোনোবাই আপোনাক ক'ব বোলে অ ক কোন বনেগা কৰ গতিয়া আপোনাক লটাৰ জিকাই দিছে বুলি ক'ব তেনেকে আপোনাক মেছেজ আহিব প্ৰদ ম ম ম যদি আপোনাক ক'ব আপুনি এক লাখ টকা জিকি গৈছে বা দুই দহ লাখ টকা জিকি গৈ কিন্তু আপুনি হেৰি কৰিব লাগে আপুনি নিজা সিহঁতকে সেই পইচাটো সিহঁতিক দিব পইচাটো বহুত দূৰৰ পৰা আহিবতো আপোনাৰ তালৈ ত আজিয়ে নাহে অলপ টাইম লাগিব আহিব বলে আৰু এ এতিয়া বেলেগ বেংকৰ পৰা বাহিৰৰ বেংকৰ পৰা আপোনাৰ বেংকলে সোমাবহি যে তাৰ নামত আপোনাৰ হেৰি দিব লাগে বোলে আপুনি তাৰ নামত কে টে্টো দিব লাগিব এ দহ লাখ টকাৰ আপোনাৰ এ ওঠৰ পাৰ্চেন্ট টেক্স কিমান হ'ব অ এক লাখ টকাৰ হ সেই দিব লাগ সেইথ দিলেহে বোলে আমি এ আপোনাৰ একাউণ্টত পইচ প ত যেতিয়া এহঁ পইচটো দি দিয়োনে এনেকে ৰ পাৰ্চে পইচা দি দিয়ে তেতিয়া সহঁতি কি কৰে দিয় পইচাটোো সেইোক লু বোলে মানুহজনক ব্লক কৰি দিয়ে ত' তেনেকুৱা তেনেকুৱা আ আপুনি শুনিছে নে? তেনেকুৱা বিষয়ে
তেনেকুৱাতো শুনিছো দেই মানে মোৰ লগৰ এজনৰ ক্ষেত্ৰতে। সি মানে আপোনাৰ যেনেকে কৈছ চিলে এটা আ প্ৰথমতে ক'লে যে, ইমান টকা বেলেঞ্চ দি দিম। আৰু তাৰ কাৰণে এইটো এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। সি তেনেকে ডাউনলোডো কৰিলে আৰু নিজৰ আই ডিও লগ ইন কৰিলে। আৰু তেনেকে তাক এপটোত পইচাও দিলে। ঠিক আছে, তাৰ পৰা কি হ'ল আপোনাৰ? যেতিয়া নেকি পইচাটো উইড্ৰ কৰিব লগা হ'ল তেতিয়া সি এটা নিজৰ ফালৰ পৰা ত পইচা পে' কৰিব লগা হ'ল, যেনেকে ক'লে আপুনি আ ইমান পাৰ্চেণ্ট দিব লাগে হয়, তাৰপৰা সি যেতিয়া নেকি পইচা দি দিলে তাৰপিছত অট'মেটিক আ এপটো ৰেচপঞ্চ নিদিয়া হৈ গ'ল। মানে ইতিমধ্যে সি এইটো চাইবাৰ পদত ফচি গৈছে তেনেকৈ আৰু হয় আপুনিও তেনেকে পাইছে নেকি?
অ', মই, মই সেইটোয়ে মই এতিয়া এতিয়াতো জনামতে মই ধৰা তেখেতসকলে পাতি থকা মতে এইটো শুনি আহিলো কিন্তু মোৰ লগৰো তেনেকুৱা আপুনি কোৱাৰ দৰে তেনেকুৱা হৈছিলে কিন্তু সেটো চাইবাৰ নে কি এই চাইবাৰও কৰিছে নে সেইটো কি বাৰু মই বুজি নাপালো এক্স একচুৱেলী সিহঁতক আহ মানে মোৰ লগৰ লগৰ জনক মানে পইচাৰ অভাৱ হৈ আছিলে ত' লোন লোন বিচাৰি ফুৰিছে ত তেতিয়া এটা অ', সেনেকে চচিয়েল মিডিয়াত স্ক্ৰল কৰি থাকোতে এটা ৱেবচাইটৰ লিংক পাই গ'ল ৱেবচাইট টোৱে যোনটো লোন দিয়ে বুলি ক'লে সি গৈ ইনতাত ক্লিক কৰিলে লোনৰ এপটো ডাউনলোড কৰিলে। তাৰপিছত সি জাষ্ট লোন খিনি চাইছিলে হে দেই লোন লোৱা নাই মানে, কিমান‌‌ ইণ্টাৰেষ্টত দিয়ে কিমান কি কথা চাই থাকোতে যেতিয়া তাত বেংক একাউট ৰেজিষ্টাৰ কৰিলে এপটোত বেংক একাউণ্ট দি দিলে, দি দিয়াৰ পিছত আ, সি তাৰ একাউট লে মানে দহ হেজাৰ টকা সোমাই গ'ল।
হয়।
হেজাৰ টকা সোমাই গ'ল, তাৰপিছত তাৰ হেৰিয়াত আ, তাৰ এপটোত মানে দেখুৱাইছে যে, আপুনি দচ হাজাৰ টকা লোন লৈছ তেনেকে বুলি দেখুৱাইছে, তাৰ পিছত এ, তালে ফোন আহিছে, ফোন আহি পেলাই ফোনত দম দিছে। বেয়াকে কৈছে, আপুনি আমাৰ পৰা দহ হাজাৰ টকা লৈছে আৰু সি যে, কৈছে মোৰ একাউণ্টত ছয় হেজাৰ টক সোমাইছে ছয়হাজাৰ চাৰিশ কিমান হৈছে সোমাইছে বাকী খিনি বোলে এ, সেইখিনি কৈছে বাকী খিনি আপোনাৰ টেক্স কাটি দিয়া হৈছে ত' আপুনি এতিয়া আজি যদি পইচাটো পে, নক কৰে, এসপ্তাহৰ পিছত মানুহে যদি পে, নকৰে তেনেহ'লে আপুনি তাৰ দুগুণ পইচা দিব লাগিব দচ হেজাৰ নহয়, আপুনি বিশ হাজাৰ টকা দিব লাগি তাক মানে হেৰি কৈছে নহ'লে নহলে এনেকে কৈছে আপুনি আপোনাৰ ভিডিঅ' ফটো এইবোৰ যিমান যি আছে চব ভাইৰেল কৰাই দিম বুলি কৈছে। মোবাইল তাৰপিছত, সি ভয় খাই, সেইটো তাক ভয় পুৰা তাক মেণ্টেলি হাৰাচ কৰি থাকি সি ল'ৰাটোৱে আমাৰ ওচৰত আহি পেলাই দুখ কৰিছে এতিয়া কান্দিছে মই এতিয়া কি কৰো কোৱাচোন? মোৰ ত ইমান পইচা নাই কাৰণো মই লোন বিচাৰি আছিলো। তেতিয়া আহ মই তই এডুেশ্যন বহুত বেয়াকে ফছিলো যেতিয়া কি কোৱা বুলি কৈছে, ত আমি তাক বুজাইছো আৰু প্ৰথমতে তুমি চাই ল'ব লাগে। কি এপ হয় ৰেজিষ্টাৰ এ হয় ভালকে চাই ল'ব লাগে। সি কৈছে এতিয়া তাৰ ভুল হৈ গ'ল এতিয়া এই পতক বুজি নাপালে সেইটো পেলাই এয়া কি কৰিম বুলি কৈছে? ত' তেনেকুৱা ধৰণৰ তেনেকে ধৰণে মানসিক জন্তু যন্ত্ৰণা হেনেকেই ফ্ৰত কৰি পেলাই সেইবিলাকে এপ বোৰে দিয়ে চাইবাৰ সেইবিলাক চাইবাৰ ক্ৰাই-মৰ জৰিয়তে মানে সেইবোৰ কৰে সিহঁতে মানুহৰ লগত আপুনি তে-আপুনি তেনেকুৱা পাইছে নে নাই কেতিয়াবা?
তটো হৈ গৈছে এনেকুৱা কাৰণ অ', এটা আননন লিংক আহিছিলে হা মানে-মই ছ'চিয়েল মিডিয়াৰ যুগতে চিলো কৈছিলে যে, কি ইয়াত টা, আপুনি ৰেজিষ্টাৰ কৰক তেতিয়া আপুনি এখন খেলত জইন হ'ব পাৰিব, আৰু ময়ো তেনে কে, যেতিয়া নেকি মোৰ নিজৰ ফেচবুকৰ আইডি পাছৱৰ্ড দি লগ ইন কৰিলোঁ তাৰ অলপ সময় পিছতে মোৰ পাছপৰ্ট টটেলি চেঞ্জ হৈ গৈছে। আৰু তেতিয়া পালো যে মই চাই বাৰ তাত ফচি গৈছো। তেনেকে মোৰ তোমাক যদি কওঁ ময়ও ফুচিছো এইবোৰ আৰু তেনেকে আৰু বেলেগকে নাই
তাকে এইবোৰ বহুত বেয়া বস্তু টোহানি ভাই বোৰ অসমৰ পৰা ভাৰতৰ পৰা গোটেই দুনাৰ পৰা এইবিলাক বস্তু আঁতৰাব লাগেদে ইয়াৰ পৰা চৰকাৰে বা প্ৰশাসনে সঠিক সঠিক মানে ইয়াৰ ওপৰত ব্যবস্থা লয় গ্ৰহণ কৰিব লাগে য়াৰ নহ'লে এতিয়া এইবিলাকৰ এইবিলাকে মানুহৰ জীৱন এনেকে বহুত বেয়া পথলৈ লৈ যাবগৈ লাষ্টত মানুহৰ জীৱন ধ্বংস কৰি দিব মানুহৰ কাৰোবাৰ প্ৰাই নকৰিব। কাৰোবাক মেণ্টেলি হেছমেণ্ট কৰিব কোনোবাই কোনব পইচা দিব নোৱাৰা হয় বোলে নিজৰ জন ত্যাগ কৰি দিব লাগিব মৰি যাব লাগিব নে লাষ্টত গৈটেই উপায় নাইকিয়া হৈ যাব ত' সেইবিলাক ক্ষেত্ৰত উম, উম, হয়। এনেকুৱা ক্ষেত্ৰত চৰকাৰে কিবা এটা ভাল ব্যবস্থা লব লাগে দেই মোৰ মতে আপোনাৰ আপোনাৰ লগত আৰু ইয়াৰ পৰা বা চিথকাৰ কিবা উপায় আছে নেকি? এই চাৰভাৰ ক্ৰাইমৰ পৰা কেনেকে বাচি থাকিব পাৰি।
বাচি তাৰ মানে আজিকালিতো মানুহবোৰ সজাগ হৈছে। এ মানে সেইটো খেতু ত যদি মোৰ ফালৰ পৰা কওঁ এনেকে আন নন লিংক টিপি টিপিব নেলাগে মেইন কথা। আৰু যতে ততে, নিজৰ পাৰ্চনেল ডিটেইলছ দিব নালাগে। বা আৰু এনেকুৱা কিছুমান মেইন গ তথা যিমান প্ৰাৰভেচিটো বা মেইন। আৰু আৰু ইয়াতকৈ মেইন হয় আপোনাৰ বেংক বেলেন্ঞ্চ কাৰণ মানুহতো পইচাৰ কাৰণেতো থাকে ন যদি আপুনি ইমান দিনে পইচা গোটালে আৰু সেইটো যদি এদিনতে যদি কাৰোবাৰ হাত হাতত যদি পৰি যায় চ তে নিশ্চয়তো একো ভেলু নাথাকিব লাইফত অ' সেইটো ক্ষেত্ৰত যদি অ' তেনেকুৱা ক্ষেত্ৰত যদি কিবা ইউ পি আই বা বেংকৰ যদি কিবা লেনদেনৰ ক্ষেত্ৰত যদি এনেকুৱা কিছুমান লিংকত যদি গৈ পেলানি নিজৰ ডিটেইলছ বুল দিব লগা হয় তেনেকুৱা ক্ষেত্ৰত সদায় এস অমান চিন্তা কৰিব লাগে যে, কি দিম, দিওঁ নে নিদো। অ', পৰাপক্ষত দিব নালাগে।
উম, আৰু আকৌ বেংকৰ কিছুমানে ধৰি লওঁক বেংকৰ কিছুমানে এ, এ হেৰি কৰে বেং বেংকৰ লিংক দি পেলায়ো ফ্রত কৰে আপোনাক কে ৱাই চি ইনকমপ্লিট হৈ আছে বোলে সেইবিলাকৰ বিষয়ে কি কৰিব লাগে
হয়, অ', কে ৱাই চিৰ ওপৰত মানে নিজৰ দি
মান, মানে ফ্ৰত কৰে যে, কিছু মানে যে আপোনাৰ এইটো বেংকৰ লিংক আমি আমুক বেংকৰ পৰা ফোন কৰিছোঁ আ আপুনি কে ৱাই চি টো আপিয় বৰ্তমান আপলোড কৰি দিয়ক। পান কাৰ্ড, আধাৰ কাৰ্ড তেতিয়া কি কৰিব লাগে তেনেকুৱৰ ক্ষেত্ৰত
উ, তেনেকুৱা ক্ষেত্ৰতো দিব নালাগে। কাৰণ যদি মই কথা এটা কৈছোঁ, যদি আপোনাৰ যেনিবা বেংক একাউণ্টৰ বেলে মানে মেইন একাউণ্ট আছে এছ বি আইত। ধৰি লওক যদি আপোনাক যদি আহিছে। এইচ ডি এফ চি বেংকৰপা যদি আপোনাক যদি আহি যায়, কথা কৈছো যে কি এত আপুনি কে ৱাই চি দ যদি আপোনাৰ অলৰেডি যদি একাউট যদি এইচ ডি এফ চি বেংকত নাইয়েই দেন তাইকো ভেলু ৰিজনেই নাথাকে যে, আপুনি তাত গৈ কেৱাইচি দিয়ক। ন, এইবোৰ ক্ষেত্ৰত নিজে গম পাব লাগিব নিজে সজাগ হ'ব লাগিব।
হয়, হয়, হয়, হয়। হয়, আপুনিয়ে বহুত ভাল কথা কৈছে। আপোনাৰ পৰা কথাবোৰ জানিলো বহুত ভাল লাগিছে। মনটো এতিয়া এতিয়া মই নিজকে তেনেকে বচাই ৰাখিব পাৰিম আৰু। আপুনি এ, এ, এ, এ আপুনি এনেকুৱা ধৰণৰ কথাবিলাক কেতিয়াবা ক'বও ভালকে ফোনচোন কৰিব, ময়ো কৰিম আপোনালে। মই জানিবলগীয়া থাকিলে আপোনালে ফোন কৰিম বাৰু। তাকেহে আৰু ইমান খিনিয়ে আছিলে চাগে ন' কথা। উম, ঠিক আছে বাৰু, আজিলৈ ইয়াতে সামৰণি মাৰিছো তেনেহ'লে ফোন চোন কৰি থাকিব আপুনি।
নিশ্চয় কৰিম, হ'ব, হ'ব, উম।